অ কি কৰি আছো?
এনে ৰাস্তাত। এনে আ চা আপুনি কি কৰি আছে?
কিবি কৰি আছিলো, বেয়া কোৱাচোন কি কোৱা?
অ, ভাত খালে।
ভাত খোৱা নাই বনাই আছে।
আহ, কোনে বনাইছে?
এ মানে মোৰ ডাঙৰ ছোৱালীজনী বনাই আছে।
অ, এ আপোনালোকৰ এনে পৰিয়ালৰ কেইজন সদস্য আছে?
আমাৰ পৰিয়ালত মই, দেউতাক আৰু ছোৱালী তিনিজনী আছে।
অ, ছোৱালী তিনি জনী মানে পঢ়িয়ে আছে নে নে কিবা কাম কৰে?
কাম মানে কাম তেনেকুৱা একো নাই কৰ'বাত কৰবাত টেবত- এপ্লাই কৰি আছে হোৱা নাই একো কাম, দেউতাকে মানে শালো আছে দুখন তাৰ তাৰ লগতা আৰু কেতিয়াবা কাপোৰৰ ব্যৱসায়ো কৰে।
অ মানে আপুনি আপুনিও খাল কোন হয় বাও।
হয় মইো ভালতে বহু
আপোনালোকৰ মানে হওক ঘৰতে এ খেলা খেল আৰু বেলেগ বাহিৰা এনেকাম নাই আৰু।
বাহিৰা ইনকাম খেতি পথাৰ অলপ আছে। উ জিকা হলৰ খেতি কৰা যায় বেলেগ খেতি মানে। বড়ো ধানৰ খেতি কৰে।
হয়।
উম। বেলেগ ইনকাম নাই আৰু খালা আমাৰ ইনকাম
অ এনে লগৰ ছোৱালী এবাৰ। কিমানত পঢ়ি আছে।
ডাঙৰ ছোৱালীজনীয়ে তোমাৰ এইবাৰ বি এ পাছ কৰিলে ঘৰতে বহি আছে একো কাম নাই কাৰণে।
এনে কাম পোৱা নাই নে এপলাই কৰি আছা। উম।
এপ্লাই কৰি আছে। কাম পোৱা নাই।
এনেই সেয়ে কষ্ট দিছে।
হয় যে। বচছো
আৰু সৰু দুজনী।
হয়। বাৰ ছেকেণ্ড ইয়াৰ ফাৰ্ষট এই ফাইনেল দিব প্ৰিমি ফাইনেল আৰু মাজুজনী বি এছ চি। পঢ়ি আছে।
অহ। ঠিকে আছে বাৰু। ভালে হব।
হয়।
এনে আপোনাৰ লোকে এ মানে ঘৰত এতিয়া ঘৰত এতিয়া মানে এনে আপোনাৰ ঘৰত কোন কোন আছে কোনে কি চলি আছে আৰু
বেলেগ মানে দেউতাকে মইে এনেকে থাকো দেউতাই শালত বহো আৰু তাৰ লগতে দেউতাকে বে কাপোৰৰ ব্য়ৱসায় কৰে আৰু ছোৱালী দুজনীও। ডাঙৰজনী বি এ পাছ কৰা বুলি কলো ই ইতিমধ্যে আৰু সৰু দুজনী পঢ়ি আছে। জনী বি এছি পঢ়ি
অ তেওঁ মোৰ। খেল খনত ভাল লাগিলে
তাকে
কৰিছে কৰিছে
কিহত কৰিছে?
অ পুলিচত কৰিছে আৰু কিবা কিবি মই বিশেষ নাজানো দিয়া তথাপিত কিবা তিনটামান বি ভাগত কৰি আছে।
মানে এতিয়া বৰ্তমান এনে পৰীক্ষা হোৱা নাই আকৌ
নাই নাই নাই একো হোৱা নাই
অহ আগষ্ট মানে অক্টোবৰত মানত হে এইবিলাক পৰীক্ষা পৰীক্ষা বিলাক হব পাইছে এতিয়া নহয় আৰু
অহ অ তাহাঁতে যেতিয়া এতিয়া হয় বুলি কয় মই সেইটোয়ে মানি ল লাগিব মই বিশেষ নাজানো না অনলাইন কৰিম বুলি কৈছে অনলাইন কৰিব দিছো আ আৰু এতিয়া হয় নে কিবা পৰীক্ষা হয় নে সেইটো তাহতে কি হয় বোলে পৰীক্ষা হব মা বোলে পঢ়া হ'ব দিব যাবা। অ বোলে কিবা ঐ বেলেগ কিবা হব মই যি কয় তাতে ৰাজি আছো।
এনে মানে তেওঁলোক অ মানে অ অ অনলাইন কৰি আছে
হয় হয় হয় কৰিছে সৰুজনীও পুলিচত কৰিছে তে আৰু মাজুজনী মানে এইবাৰ এই এটা পৰীক্ষা দি আছে হিচাপ এই কি কয় বি এছ চি নাৰ্চিঙৰ কিবা
অ খনেই হেক লাগি আছে বে
অ হয় হয় সেনেকুৱা এৰিবা দিছে এতিয়াবা কি হয় পৰীক্ষাত পাছে হয় না, ফেলে হয় না কি হয়?
এ ৰিজাল দিয়া নাই নেকি?
নাই- নাই- নাই, দিয়া',
মানে, ভাল হোৱা বুলি ভাবিছে, নে বেয়া হোৱা বুলি ভাবিছে?
ভাল হোৱা বুলি কৈছে এতিয়া লিখাটোহে জানে কি লিখিছে?
অ', লিখা মানে আৰু ক'ত', পৰীক্ষা চাব এইবিলাক চাই পিনে, এইবিলাক টিক মাৰিছোঁ থাকে মানে চাৰিটা অ', প্ৰশ্ন উত্তৰ তুমি যদি ভুল কৰা নাই তেতিয়া তাৰ পৰাই এক নম্বৰ কাটে সেনেকাই নম্বৰ কাটে নহয়',
উম।
ৰিজাল দিয়া নাই এতিয়া লৈকে, হুম',
চাওঁ দিয়কচোন কি হয় ভালেই হয় নে বেয়াই হয় যদি ভাল হয় কিবা কৰি চাম আৰু ধাৰে দুপাৰে পঢ়িবলৈ',
অঁ মালে ৰিজাল্টটো ভাল হ'লে চৰকাৰীতে পাব আৰু ৰিজালটটো যদি মানে সিমানে ভাল নহয় তেতিয়াহলে প্ৰাইভেটকে কৰিব লাগিব।
সেনেকে শুনিছিলোঁ। কিন্তু প্ৰাইভেটকে পঢ়ালে দেখোন বহুত টকা লাগিব, মই সুধিছিলোঁ। আঠ লাখ মান টকা লাগি লাখ লাখ মান টকা আমাৰ নায়েই না।
চাৰি পাঁচ লাখ মান হ'লেই হ'ব।
মই মানে জাগাত মই এনেকে এটা মানে মেছেজ পালোঁ। পাই মই এই সেইটো মই সেই ফোন নাম্বাৰটোত ফোন কৰিলোঁ, কৰোতে এখন ডাঙৰ লিষ্ট দিছে। হোষ্টেল খৰচ কিমান বছৰত কিমান খৰচ কিবা খৰচ এনেকা টোটেলি খৰচ এনৰ লিষ্ট এখন দিছে, হোৱাটছআপত তাত দেখোন আঠ লাখ মান টকাৰ পৰিমাণ দেখাইছে।
উম, এইমান যিটো পৰীক্ষা দিছে সেইটো পৰীক্ষাত পাছ কৰিলে মানে অলপ কম হ'ব। ধৰা দুই লাখ ইমান ইমান আঢ়ৈ লাখ মানুহ তে আহিলেও হ'ব। মানে সেইখিনি হে আৰু ইমান কিমান খৰচ আছে সিহঁতনেকে পঢ়াব কৰাব। তে মানে এইবাৰ যদি পাছ কৰে তেতিয়া হ'লে আঢ়ৈ লাখ আঢ়ৈ লাখ মান যাবইয খত লাগিবই মানে। মাছ পালেও চৰকাৰী পৰা চৰকাৰৰ পৰাও কৰাই সেইখিনি সময়ত মানুহবিলাকে অ আহিবই।
উ এতিয়া চাও যদি আঢ়ি লাখ তিনি লাখ মানত ধ হয় ক'ৰবাৰ পৰা কিবা লোন চন লৈ হ'লেও পঢ়াম আৰু।
অ পঢ়ালে ভালে হ মই আমাৰ খৰচ যাব আৰু কিবাকে অলপ। ধাৰে ধোকানে খৰচ পৰিলে আৰু পিছত সেইখিনি আহি যাব সনকালে।
হয়।
এনে কি এয়া কি ধান খেতছৰে নে কি কৰি আছে?
নাই, নাই, নাই, নানা আমাৰ ছোৱালীজনী বনাই আছে। মানে মই কিবা বেলেগ কামত ব্যস্ত হৈ আছো না। তাই বনাই আছে। মই কিবা কাম কৰিম
আবুলে মানে শাল হোৱা নাই নেকি?
নাই মোৰ বাতি ওলাইছে। আজি বাতি কাঢ়িম হে।
অ মাট মানে এনে সেই কি ওলাই এমমানোব কিমান মানত ওলায়?
দুইমাহ মান লাগে।
এহাৰ ৰেহাই পৰীক্ষা যায়
আপোনাৰ এতিয়া বাতি কৰা পাঁচশ টকা লয়। তাৰপিছত আৰু তাৰ পৰিমাণ লৈ ববিন বতুতে যায়, বেলেগক দিয়া যায় ন তাতেও আঠছ মান টকা যায় আৰু এটা আপোনাৰ খে ব বুলি কয় ফুল ব বুলি ক কৈ সেনেকে ও অ আঠছ মান ব পইচা যায়। সেনেকে খৰচ আছে বহুত খিনি।
এনে উ দুই তিনি হাজাৰত হয় আৰু মাটি টো কাটোতে
উ বাতি কাৰহুন্তে দুই তিনি হাজাৰ টকা খৰচ হয়। আৰু দিঘৰ দামটো বেলেগে।
অহ। অ খেনে ভাল আ ছয়
হয় আপোনালোকৰ ফালে নাই নেকি? শাল নাই নে
আমাৰফালে শাল আছে মানে সেনেকে নাই। সন্মুখন আছে আৰু আমাৰ আমি সেনেকে আৰু আজিকালি আমতে আগতে আছিল বহুত। প সেই পাটৰ কাপোৰ আছিল হা চাদৰ আছিল সেনেকে আছিল আজিকালি মানে এইবিলাক চব উঠাই কিনে সকলোৱে মানে বেলেগ কাম কৰে হয় চব নহয় গুৱাহাটীত কাম কৰে কিবা-কিবি আজি কালি আমাৰ এইফালে মানে শালত লগ পহ নিচিনা সকলোে মানে বেলেগ কন এছে ভাল বন্ধ চহাল মানে এ, সেইাল মানে লাভ নহয় কষ্ট হয় সেইকাৰণে।
হয় আমাৰ ইয়াতে আকো বহুত শাল আছিলে এঘৰ মানুহ দহ বাৰ খন চৈধ্য খান পঠাৰ এখনান ইমান ভাল আছিলে আজি কালি ইনকম নাই কৰা ন। ভালৰ ফুল। টো কমি গৈছে। আমাৰ এই দুখন আছে এতিয়া, দুখনহে চলে বাকী খিনি আগৰ। বিক্ৰী কৰি দিলো, এতিয়া ইনকাম নাই ন।
হয় হয় আমাৰ আমাৰ ইয়াত অ অসম নাই আজিকালি কম সমন্মহন আছে
আমাৰো ভাল নাই মানে আমাৰ আৰৰে ভ ওলাই দোই মানে এনেহে বেকাৰ এ চব বেকাৰ
মে চপজী আনিলে উ
অঁ।
লে হলে সে সেইকাৰণে মানে আমাৰ চালৰ হেৰি নাই ল মানে মানে শাল আমাৰ আশাল নাজ'লেও আমাৰ ঘৰত কোনো হাল ব ব নাজানে আৰু শাল বোৰ নাই সেনেকে
উম শিকা নাই তাৰমানে
অ শিকাও নাই মানে আমাৰ মানে শিকিলে হয় জানিল মান নহ'লে মানে এ খালে কৰিলে হয় এতিয়া মানে আখ ৰুবলৈ মানে জল মৰা মানে হে মালাল দে মিছ মাই ক সেইবিলাক নি আহিছে মানী শনি আহিছে সেইকাৰণে মানে এ বে মাৰী ধুন আছে।।
উ মই আগতে হাল জানা নাছিলো, মোৰ ঘৰ আগতে মঙলদৈত মাহতৰ ঘৰ
অ
মই মানে ইয়াতে ৰামদেৱাত বিয়া হলো ন। ইয়াতে শিকিলো আৰু জনা হৈ গৈছে।
হয় খালে পিছে। উম। হ আৰু তেনেক ফোন কৰিম আৰু মাজে মাজে ফোন কৰি খবৰ লৈ থাকিম।
অ ফোন কৰিবি।
আপুনিও কৰিব কেতিয়াবা।
কৰিম দিয়ক
ন ন নান আহি মানে মোৰ সিমান এটা কাম আছে মই কামটো কৰি লওঁ মানে এনেকৈ ল মোৰ মানে সিমান এটা কাম আছে।
কি কাম কৰি আছে।
মানে সেই আমাৰ ইয়াতে মানে খেৱ কৰিব দ মানে এখন দুখন ধাৰ মানে মাটি আছে আমি খেৱ কৰিব মানে শিকিছিলো। সেই কি মানে গধূলি মানে দেখ নিব আমাক কৰিব লখ কৰাইয় নাই এতিয়া মানে সেইটো সোনকালে কৰো। খৰি খিনি গধুলি নিব লাগে ম
উম দেখব দিয়।
তে ৰাখিছো।
অ
উম।
হয়।